হেল্ল' হেল্ল' হেল্ল শুনিছা ন? অ'-অ' কি কৰিছা কি কৰিছা?
এ' আছোঁ এনে।
অ' এ গোটৰ পচিটিং এখন আছিলে।
অ'-অ'
তাকেই উলিয়াই লৈছোঁ লিখিবলে। আজৰি হৈ পেলাই আহিছোঁ আহি পেলাই এই মাহৰ মিটিং ঊনৈশ তাৰিখে দিয়া হ'ব।
অ'-অ'
এখন মই বেলেগ এটা গোটৰহে লিখিছোঁ বাৰু। মোৰ নিজৰ গোটৰ নহয় মানে।
অ'-অ' ভাত খালানে?
ভাত খোৱা হ'ল বাৰু, ‌ অ' ভাত মই খোৱাই নাই বনাইহে আছোঁ। তোমাৰ
অ'-অ'
এই হেৰি হ'ল আমাৰ ভাত খোৱা অলপ দেৰিয়ে হয় ৰাতিপুৱাটো।
অ' সেইটো কথা।
এইটো কথা, ল'ৰা আছে মোৰ লগতে।
উম
তুমি খালা নে ভাত?
উম খাই বৈ এয়া শুইছো।
অ'-অ' কি বনালা?
ভাত ভাতকেৰেলা আলু এনেকৈ ভাজিলোঁ তাৰপিছত দালি।
ভাতকেৰেলা ঘৰৰ নে? অ'-অ'
কিনাও আছে
উম তাৰপা বাকী দোকান ৰেডি হৈছেগে নে?
অ, হ'ল চাগে আজি চাটাৰ লগাব নেকি। পাচবেলালে হ'ব গে আও লাহে -লাহে।
অ', অ, সেইখন মানে সেই গেছ এজেঞ্চিও আৰু চি এছ পিও হ'ব নেকি?
চি এছ পিও ল'ব তাৰপিছত গেলামালো হ'ব।
অহ, চব ৰখা হ'ব অহ। অ, ঠিকে আছে দোকানত তুমি বহিবা নেকি?
অ, মই বহিম।
অ', পতককে লাগেই ইয়াতে আমাৰ ধৰা দোকান দূৰ হৈ যায়গে ন' বেলেগ দোকান যাবলে ওচৰত। উত ওচৰতে এখন হলে পতককে গৈ পেলাই কিবা এটা দৰকাৰ হ'লে আনিব পোৱা যায় আৰু চব সময়তে -চব সময়তে দুৰে দোকানলৈও যাব নোৱাৰি দিয়াচোন।
অ, যেনেকে তেনেকে যাবও নোৱাই।
অ, ওচৰতে এখন হ'লে পতককে যাব পাৰি নহা নহ অ, আলহী আহিলে পতককে বহাই থৈ আনিব পৰা যায়। ওচৰত এখন লাগে এইখিতে আমাৰ তেনেকুৱা ওচৰত নায়ে।
নাই অ। চব চাৰিআলি পাবগে লাগে চাৰিআলিলৈ যেনেকে তেনেকে যাবও নোৱাই।
অ, ঠিকে আছে চলাব পাৰিলে একো নাই।
অ, তাকেহে কি হয় আও।
উম,
ভাত কিহে বনাইছে মায়ে?
ভাত হেই বনাইছে উম উম, ঘুগুনি মটৰ
অ', অ',
তাৰ মটৰে আলুয়ে ঘুগুনী বনাইছে। আমাৰ নৰ্মেল কে বনাই ভাল লাগে খাই এনেই আদা নহৰু দিব। আদা, নহৰু দি পেলাই তেনেকে দি তেল মাৰে ভাল লাগে খাই। অ, বাকী মছলা নিদিয়ে আৰু এনে
অ, মও বনাওঁ তেনেকে আদা, নহৰু দি পেলাই। অকল জলকীয়া পিছো আদা, নহৰু পিছি এনেকে। ম মই তেনেকে হেৰিকেই খাওঁ খুদাকেই খাওঁ।
অ, বিলাহী থাকিলে বিলাহী দিয়ে নাথাকিলে নাই আৰু।
অ, বিলাহী নাথাকিলেও নাই থাকিলে দিওঁ আও।
তেনেকুৱা কৰে। আ ৰাতিপুৱা মানে ফাৰ্মত লাগিব লগীয়া হয় সেইটো কাৰণে বাকী কাম বন কৰি মেলি লৈ আজৰি হোৱালে ভাত পানী খাওঁ মানে আমাৰ বাৰটাই বাজে ডেইলি।
অ, হয় আঁক।
আৰু আজি মানে পথাৰত গৈছে। কঠীয়া তুলিবলে। সেইটো কাৰণে আজি আও দেৰি হৈ গৈছে। মাটি কাইলে পোৱা ৰোৱা নহ'ব চাগে দুদিনমান পৰহি মানৰ পা চৈধ্য দিনৰ মানৰ পৰা হ'ব চাগে কঠীয়াটো যোগাৰ কৰি লৈছে আও। কঠিয়াটো যোগাৰ কৰি লৈ পেলাই হেই কৰিব। নহ'লে আকৌ পিছৰ ৰোৱা, কঠিয়া তোলা, বৰ দিগদাৰ হৈ যায়।
হুম হয় গ।
সেইটো কাৰণে আগতীয়াকে হে কৰি লৈছো আৰু
খাউলি চাউলি বনাইছা নি?
খাৱলি নাই বনোৱা। বনাম হে হেৰি এই কি কয় সৰিয়হটো বিচাৰি পোৱা নাই অ অ অ
অ গোটও বনাব লাগিছিলে। সৰিয়হ তেনেকৈ গম পোৱা নাই বাৰু দেই গম পালে ক'ম বাৰু
অ সৰিয়হটো পোৱা হলে গোটৰ কাৰণেও বনালো হয় গোটেই খিনি মিলি পেলাই আৰু নিজে হলেও হেৰি কৰিলো হয় কিন্তু সৰিয়হ পোৱা পোৱা নাই।
তুমিতো ক'ৰবাত বিচাৰিব লাগিব তেতিয়াহে।
ঔ মা
তোমালোকৰ মাহী নহয় জানো নামঘৰ কাষৰ যে মাহীহঁতৰ ঘৰ নাই জানো?
নাই নাই। ছোৱালী কেতিয়া আহিব?
জানো কেতিয়াহে আনিমগৈ নেকি এতিয়া ঘৰলৈ যাবই লাগিব যে মই আকৌ মা এফালে যাব দূৰলে, তিনদিন -চাৰিদিনমান হ'ব।
সেইটো কথা।
উম তেতিয়াহলে ঘৰলে যাব লাগিব যে ঘৰ ৰখিবলে।
উম
উ উ উ উ। ঠিকে আছে, অঁ কাইলৈ এফালে যাম। অ শুনি আছানে?